হেল্ল'
হয় কওকচোন।
হয় শুনি পাইছনে?
পাইছোঁ
আচ্ছা কি কৰি আছে আপুনি
নাই এতিয়া এনেই আছো আৰু ঘৰতে আছো
হয় হয় বাকী ভালনে আপোনাৰ
আপুনি কি কৰিছে মিলটা
মই হয় ভালেই
উম
ঠিক আছে বাকী আপোনাৰ খবৰ ভালনে?
হয় হয় হয় ভালেই আৰু
হয় হয় মোৰো আছেই ভালে আহ আজ মই এতিয়া এনে আছো মবাইলটোকে চাই আছো
অ অ
উম যিহেতু এতিয়া মোৰ গৰমৰ বন্ধ চলি আছে।
অ আচ্ছা আচ্ছা
হয় আপুনি ব আজি আমি কিহৰ ওপৰত কথা পাতিম খাদ্যৰ ওপৰত কথা পাতিব পাৰোঁ ন।
অঁ খাদ্যৰ ওপৰত কথা পাতিব পাৰি
হয় ত' মোক আপুনি কওকচোন আপুনি কি কি খাই ভাল পায়।
মইতো মই মইতো আমাৰ গোটেইখিনি বস্তু খাই ভাল পাওঁ মাছ, মাংস, ভাত, দালি, ৰুটি টি যিকোনো তেনেকুৱা আৰু আমাৰ অসমত যিবিলাক ট্ৰেডিশ্যনেল খাদ্য আছে সকলোবিল সকলোবিলাক ভাল পাওঁ বিহুত টাইমত লাড়ু পিঠা চিৰা সকলো বস্তু বস্তুখিনি ভাল পাওঁ।
হয় হয় হয় ত' আপুনি মোক কওকচোন? মানে, আপুনি যোনটো আমাৰ উ বাহিৰা বেলেগ দেশৰ খাদ্য আছে সেইটো বেছি ভাল পায় নে, আমাৰ যোনটো অসমৰ থলুৱা খাদ্য আছে সেইটো বেছি ভাল পায়, কোনটো বেছি ভাল পায় কওকচোন?
অঁ মানে অসমৰ খাদ্যটোত আমি অবিয়াচলি নি নি ভাল পাবই লাগিব মানে আৰু ভালো লাগে খাই কিন্তু, বাহিৰৰ খাদ্যবিলাক যে বেয়া পাম তেনেকুৱাও নহয়। সেই স সেইবিলাকো তাতে বাহিৰত কেতিয়াবা ঘূৰিব ফুৰিব গ'লে বাহিৰৰ জেগাত সেইবিলাক খাদ্যৰ লগতো এডজাষ্ট হ'ব লগা হয়, আৰু ভালেই লাগে আৰু এইটো মানে হয় এইটো তুলনা নাখাতে কিন্তু যোনটো ৰাজ্যৰ যেনেকুৱা খাদ্য হয়।
হয় হয় হয় মানে উ মই মানে মই কি সুধিব ওলাইছিলো মানে কিবা এটা মানে প্ৰিয় খাদ্য বুলি থাকে ন আমাৰো। ত' চব বস্তুটো আমাৰ প্ৰিয় নহয় ন, কিবা এটা এনেকৈ থাকে ত' আপোনাৰ মানে কোনটো প্ৰিয় হয়?
মোৰ
হয়
অ মোৰ খাদ্যৰ ভিতৰত প্ৰিয় খাদ্য হ'ল আপোনাৰ মাংস
মাংস কি মাংস খাই ভাল পায়?
মই ছাগলী মাংস ভাল পাওঁ। ছাগলী, হাঁহ এই দুটা মোৰ মানে একদম মানে প্ৰিয় খাদ্যই আৰু
অ ঠিকে আছে ত' আপুনি মোৰো মোৰ ছাগলীও ভাল লাগে কিন্তু ছাগলীটো। ইমান বেছি প্ৰিয় নহয় মোৰ হেৰি গাহৰি আৰু হাঁহটো বেছি প্ৰিয় আৰু হয় বাকী হয়! বাকী মই বেলেগ মাংসও খাওঁ, যেনেকৈ আহ কুকুৰাৰ মাংস, তাৰ পিছত হেই উম ছাগলী মাংস। পাৰৰ মাংস তাৰপিছত আৰু তেনেকা তেনেকা আছে ন কি ত' মই এনেকে ভাল পাও কিন্তু খাওঁ আৰু কিন্তু মই মানে হেৰিত ত গাহৰি মাংস আৰু হাঁহৰ মাংসটোটো মানে বহুত বেছি প্ৰিয় হয় আৰু মোৰ
অ গাহৰি মাংস আৰু হাঁহৰ মাংস আপুনি ভাল পায় তাৰমানে আপুনি বনাব আপুনি আপুনি বনাব জানেনে গাহৰি?
মই বনাবলৈ জানো মানে, মই অকল এবাৰেই বনাই পাইছো গাহৰি মাংস। ত তেতিয়া বনাওঁতে হৈছিলে বাৰু ভালেই হৈছিলে খাবলৈ, আ তে বাকী কী মই সেনেকে বহু বাৰ বনাই পোৱা নাই, এবাৰ বনাই পাইছো কিন্তু ইমানো তান নহয় মানে সহজে হয় বেলেগ মাংসৰ নিচিনাকে বনাব লাগে। আৰু বাকী কিছুমান বহুত ভেৰাইটি আছে ন গাহৰি মাংসৰো ডিচবোৰৰ ত' লাই গাহৰি আছে তিল গাহৰি আছে ম মাটিমাহৰ গাহৰি আছে তাৰপিছত বা বাহ গাজৰ গাহৰি আছে ত তেনেকা বহুত আছে সেইবোৰ মই বনাই
কলা কচু দি বনাব পাৰি তাৰ পিছত আপোনাৰ এ ডম্বৰু পাতে, ডম্বৰু গছ যে আছে ডম্বৰু গছৰ পাতে দি বনাব পাৰি।
হয়-হয়। ত' সেইবোৰ বহুত হয় বিভিন্ন ধৰণৰ আছে ন মইতো ইমান গাল বনাই পোৱা নাই বাৰু এতিয়ালৈকে বাছ সেই তো মানে নৰ্মেল যোৱাটো আমি আহ হেৰি আলু আৰু টমাটৰ দি কেনে বিলাহী দি কেনে যে বনাওঁ ন, সেইটো মানে ড্ৰাই ফ্ৰাই নৰ্মেল ড্ৰাই ফ্ৰাইটো বনাই পাইছোঁ, আহ সেইটোও ভাল লাগে। মোৰ কিন্তু একদম চবতকে প্ৰিয় মানে নৰ্মেল ড্ৰাই ফ্ৰাইটোৱেই সেনেকে ভাল পাওঁ, কিন্তু তাতে যে আৰু লাইপাতটো দি দিয়ে ন নাকাতাকে ডাইৰেক্ট দি দিয়ে যে। সেই সেইটো মানে সেই ড্ৰাই ফ্ৰাইটো মই বহুত
বহুত ভাল পায় আৰু অঁ।
হয়-হয়। আপুনি কেনেকে ভাল পায় কওঁকচোন গাহৰি মাংস?
অ মই গাহৰি মা হয় নিশ্চয় খাওঁ। মই গাহৰি মাংস মোৰতো এনেই ফেভাৰেট মাংস আপোনাৰ আহ মানে প্ৰিয় খাদ্য হিচাপে খ খাচী ছাগলী, খাচী ছাগলী আছে, খাচী ছাগলী আৰু হাঁহ কিন্তু গাহৰিও মোৰ ফেভৰেট। কিন্তু গাহৰি ভিতৰত আপোনাৰ মই চবতকে ভাল পাওঁ কলা কচু দি যে বনাই গাহৰি আৰু তিল গাহৰি এই এইটো মোৰ এই-এই দুইটা মোৰ প্ৰিয় আৰু।
আচ্ছা-আচ্ছা। আপুনি মানে নিজে বনাই পাইছে নেকি সেই দু
অঁ নিজে বনাওঁ, নিজে বনাওঁ হয় মই ঘৰত নিজে বনাওঁ গাহৰি আৰু আপোনাৰ ৰেষ্টুৰেন্টত খালেতো খালোৱে আৰু তেতিয়া বেলেগ-বেলেগ যোনবিলাক ইউনিক-ইউনিক ডিচ আছে গাহৰিৰ সেইবিলাক ৰেষ্টুৰেণ্টত খাওঁ তাৰপিছত আৰু সেইবিলাক মই মানে নিজে কেতিয়াবা ঘৰত বনাব ট্ৰাই কৰোঁ।
হয়-হয়-হয়। ত' আপুনি মোক জনাওক চোন মানে আপুনি তিল গাহৰিটো কেনেকে বনায়? কৈ-কৈ দিয়ক মোক আৰু বাকী আপুনি কি কৈছিলে উম কলা কচুৰে গাহৰিটো ভাল পায় ন। সেইটো কেনেকে বনায় মোক সেইটোৰো ৰেচেপি দিয়ক চোন। চ দেট মই মানে নেক্স টাইম মইয়ো যেতিয়া গাহৰি মাংস খাওঁ, মইও তেনেকে সেই-সেই দুটা ডিছ বনাবলৈ পাৰোঁ আৰু
গম-গম-গম পাইছোঁ। গাহৰিত টো আপুনি চাপ'জ এ ধৰা হ'ল আপুনি কিবা বনাব, তিল গাহৰি বনাব। তিল গাহৰি বনোৱাৰ কাৰণে আপুনি তিলটো ধুনীয়াকে ফাৰ্ষ্ট টাইম ধুই ধাই বস্তু বস্তুটো মানে শুকান কেৰাহিত একো তেল-চেল দিব নালাগে শুকান কেৰাহিত দি কেনে অলপ মানে মানে বস্তুটো জাষ্ট গৰম কৰি লওক। ভাজি লোৱা টাইপ হয় আৰু মানে গৰম কৰি লওক, গৰম কৰি বাতি এটাত, বাতি এটাত থৈ দিয়ক বাতি বা প্লেট এখনত থৈ দিয়ক তাৰপাছত গাহৰিটো গাহৰি আৰু এটা কথা গাহৰি খালে কিন্তু বহুতে বইল নিদিয়ে বইল-বইল নিদিয়ে, মানে সোৱাদটো বেয়া হৈ যোৱা বুলি কয় কিন্তু সেইটো নহয়। গাহৰি খালে সদায় বইল দিব লাগে তাৰে যোনটো বগা-বগা ফেন টাইপ ওলাই যায় এইটো বস্তু পেলাই দি কেনে, গাহৰিখিনি ধুই কেনে আৰু কি আহ আৰু মই গাহৰি বনালে তেল নিদিওঁ, ডাইৰেক্ট শুকান কেৰাহীত গাহৰিটো দি দিওঁ, চব্জিবিলাক লাৰি থাকোঁ, লাৰি থাকোঁ তাৰপৰা নিজে-নিজে তেল ওলাই যায়। তাৰ পাছত আপুনি পিঁয়াজবিলাক কাটি কেনে পিঁয়াজ-চিঁয়াজ কাটি পিঁয়াজ মানে যিখিনি লাগে আৰু যিখিনি পৰিমাণৰ গাহৰি থাকে, সেইখিনি সেই-সেই হিচাপত আপুনি পিঁয়াজটো দিয়ক পিয়ঁয়জটো অলপ ভাজক পিঁয়াজটো যেতিয়া পিঁছটো পিঁয়াজটো যেতিয়া অলপ হালধীয়া টাইপ হৈ যাব তেতিয়া ৰঙা টাইপ যেতিয়া আপুনি তাত দে জিৰা দি দিয়ক জিৰাৰ পিছত আপুনি তাৰপিছত মই যেনেকুৱা বনাওঁতে সেইটো ছিষ্টেমত কৈ আছোঁ আৰু মানে জিৰা দিয়ক তাৰপাছত আহ আপুনি কিবা দিয়ক গাহৰি খিনি ধালি দিয়ক গাহৰি খিনি ঢালি দিয়া ঢালি দিয়াৰ পিছত আপুনি অলপ লাৰি থাকক লাৰি থাকক লাৰি থাকক মান অলপ মানে কি অলপ মানে যেতিয়া ভাজা ভাজা টাইপ হ'ব আৰু আপুনি নিজে গম পাব যিহেতু যিহেতু আপুনি কি গাহৰি ফ্ৰাই কৰি দিছে বুলি কৈছে অলপ আগতে উম তাৰ পাছত আপুনি কিবা কৰক তাতে আদা নহৰু পেষ্টটো দি দিয়ক আদা নহৰু আদা নহৰু যদি দিয়ক আদা নহৰু মেইন গাহৰি ত মই গাহৰি সেজা যিকোনো মাংসতে যিকোনো মাংসতে আহ অ সেইটো দিবই লাগিব দিবই লাগিব আদা নহৰু নিদিয়াকে মানে একো নহব
সেইটোৱে
অ ধুনীয়াকৈ মাংসটো দি দিয়ক হয় ছৰি এই কি বুলি কয় আদা নহৰুখিনি দি দিয়ক তাৰপাছত আপুনি ভাজি থাকক ভাজি থাকক ভাজি থাকক যেতিয়া ধুনীয়া গন্ধ ওলাব আৰু ধাকন চাকন দি থ ওক ভাজি লওক বেছি টাইম গাহৰি বনাওঁতে বেছি টাইম নালাগে ন অ তাৰপাছত আপুনি লাষ্ট গম পাইছে আৰু যাতে আৰু বিছ পঁচিছ মিনিট পিছত মানে গাহত বি নহয় অ পোন্ধৰ পোন্ধৰ বিশ মিনিট পিছত আপুনি গাহৰিখিনি মানে নামাব পাৰি নাম নহয় তেতিয়া তিলখিনি ঢালি দিয়ক তাৰ ভালকে লাৰি দিয়ক আৰু অ আৰু এটা বস্তু পাহৰি গৈছিলো সোৱাদ অনুসাৰ নিমখিনি দি দিব যি
হয় হয় তিলটো গ্ৰাইণ্ড কৰি ল'ব লাগে নেকি মানে পিচি ল'ব লাগে নেকি
অ অ সেইটো পাহৰি গৈছো মিক্সিত দি কেনে মিক্সি আজিকালিতো সকলোৰে ঘৰে ঘৰে মিক্সি হৈছে আগৰ দিনত এইটো মানে আমাৰ দিনত যেতিয়া সৰু আছিলো আমি তেতিয়া মিক্সি নাছিলে পাত পাতাত পুতি কেনে মানে উম এতিয়াতো মিক্সি হৈছে এতিয়া মানে বহুত বছৰ হ'ল আৰু কিন্তু এই মিক্সিত দি কেনে আপুনি কিবা কৰি লওক ধুনীয়াকৈ দি দিয়ক আপোনাৰ আপোনাৰ ডিষ্ট ৰেডি আৰু
উম মানে গাহৰি মা গাহৰি মাংসটো বনাবলে মানে বেছি টাইম নালাগে ন সোনাল সোনকালে মানে হেৰি হৈ যায় সেইটোৱে ছাগলী হাঁহ ছাগলী অ সেইবোৰ মানে বহুত অ বহুত মানে ব্ৰইলাৰৰ মাংসটোৰ নিচিনাই হয় অলমষ্ট মানে সোনকালে সোনকালে হৈ যায় গাহৰি মাংসটো অ অ অ
ঠিক গাহৰিও তেনেকুৱা জল্দি জল্দি মানে সোনকালে হৈ যায় আৰু আৰু আপুনি আপুনি তে তেতিয়া কৈছিলে এ কচু গাহৰি কলা কচু গাহৰি কলা কচু গাহৰি মানে কি ইতিয়া চিষ্টেমটো চেইম ছিষ্টেম আপুনি খালী কৰিব লাগিব ক'লা কচুৰ বাকলি কলা কচুবিলাক কাটি তাত ধুনীয়াকৈ ওপৰত যোনটো পাতল পাতল বাকলি থাকে সেইবিলাক পেলাই দিয়ক ধুনীয়াকে, সৰু সৰু পিচ পিচ পিচ পিচ কৰি ধুনীয়াকে তেতিয়া অলপমান মিঠাতেল দি কেনে কেৰাহীত ভাজি লওক ফাৰ্ষ্ট টাইম যেতিয়া তিল তিলখিনি যেনেকৈ ভাজি, গৈছিলো তেওঁ মানে ঠিক তেনেকৈ কলা কচুটো ভাজি লওক ভাজি লৈ, ম মোটামুটি আশী পাৰ্চেণ্ট মান ভাজি লওক তাৰ আৰু আশী পাৰ্চেণ্ট মান, ভাজি লওক ভাজি লৈ এক্সট্ৰাকৈ থৈ দিয়ক আৰু ছেম চিষ্টেম, গাহৰিখিনি বনাওক বনাই কেনে যেতিয়া গাহৰিখিনি হ'ব, মানে গাহৰি খিনি একদম মানে শেষ মানে যেতিয়া নাম নামাব আপুনি সেইখিনি পৰ্যায় পোৱাৰ মোটামুটি আপুনি পোন্ধৰ মিনিটমান আগত পোন্ধৰ বিছ মিনিট আগত কচুখিনি দি দিয়ক, আপোনাৰ মানে গাহৰি ৰেডি হৈ যাব আৰু,
হয় হয়! ভালে লাগিলে আপোনাৰ ৰেচিপিটো, মই নেক্স টাইম ট্ৰাই কৰিম! মানে ঘৰত বনাবলে,
নিশ্চয় নিশ্চয় আৰু আৰু আপুনি কি বস্তু, ত' আৰু মানে আপুনি কি খাদ্য ভাল পায় আৰু,
মই আৰু মই মানে এইবোৰতো আমি যি কথা পাতিলোঁ এইবোৰ ৰেচিপিবোৰ ৰ এইবোৰতো আমাৰ, থলুৱা খানা হয় ন বাকী, বাকী মই হেৰিও ভাল পাওঁ মানে বেলেগ দেশৰ খানাবোৰো ভাল পাওঁ যেনে, আমাৰ চাওমিন সেইটোতো চাইনাৰ পৰা অহা, অহা বস্তু ন চাইনা বা ৰামেন কোৰিয়াৰ পৰা অহা বস্তু বা তেনেকে, পিজ্জা ইটালীৰ ইটালীৰে হয় ফাষ্টলি মানে সিহঁতৰ ট্ৰেডিচনেল, ত' সেইবোৰ বস্তুও মই মানে ভাল পাও খাই কেনে আৰু বাকী আমাৰ আৰু কিছু, কিছুমান ফাষ্টফুড আছে ম'ম' যোনটো আমি নেপালৰতো মই বেছি ভাল পাওঁ মানে। নেপালী মম যোনতো থাকে আৰু তেনেকে উ বিৰিয়া নী, ভাল পাও যোনটো আমাৰ হাই দৰাবাদৰ ট্ৰেডিচনেল মানে থলুৱা খাদ্যই, হয় বুলি কব পাৰি এ ত সেইবোৰো ভাল পাও তেনেকে আছে আৰু মানে প্ৰ, চব উ চব খাদ্যই ভাল লাগে মানে বেলেগ বেলেগ জেগাৰো ভাল লাগে, এ কিন্তু মানে উ যিমান যি ক'লেও আৰু মানে, যেতিয়া মানে ৰেগুলাৰ খাব থাকে বা হেৰি থাকেটো ভাতটোৱে বেষ্ট হয় ন? মানে সেইটোতো লাগিবই মানে উ বেলেগ সেইবোৰ, চাওমিন চাওমিন, খাই থাকিব নোৱাৰি আৰু মানে ভাতো এবেলা হলেও লাগে,
আমি সৰুৰ পৰাই ভাত খাই ডাঙৰ হৈছো আৰু সেই,
সেইটোয়ে এইটোৱে মানে আমাৰ এটা অভ্যাস হৈ গৈছে মানে বেলেগ খাই কেনে এতিয়া, থাকিব নোৱাৰো মানে গা চা বেয়া হৈ যায় ত' এনে ভাতটো মানে লাগে আৰু, অঁ, হয় আপোনা লগত কথা পাতি ভালে লাগিল দিয়ক আৰু,
ভাল লাগিলে হয় হয় হয় পিছত লগ পাম নিশ্চয় আপোনাক! হয় ঠিক আছে ঠিক আছে আপোনাৰ দিন ভাল হওক!
হয় হয় থেংক ইউ!
উম